হেল্ল'।
হেল্ল'।
কুছা নাই।
অ', শুনিছো এতিয়া।
কি, কৰিছা।
আছোঁ এনেই।
অ', ভাতগী হে বনালা।
ভাত আলু ভাজি বনালো কচুৰ চব্জি বনালো।
কালি মাংস নাছিলে নে কি।
নাই।
কিমান আনিছিলে নু
জানো কি কিমান আনিছিলে।
ইমান খালা নে।
উম খাচী বুলি কয় কইলাৰ খুৱাই দিছে।
অ। আহ ক বোলে খাঁচী বুলি কৈছিলা কালি।
অ মইও ভাবিছিলো।
কি খাচী আৰু কয়লা চিন নোপোৱা নেকি তুমি।
কি।
তুমি কি খাছী ও কয়লা চিনি নোপোৱা নে কি।
মই বনোৱা নাছিলো নহয়।
কি খায় আছানু।
একো খাই থকা নাই।
তেতিয়া কি কৰি আছা তুমি।
এনেই আছো।
কিবা এটা খটক-খটক বাজি আছে।
এ বটলটো টুকটুকাই আছিলো।
কিতাপ এখন পঢ়িম বুলি, কিতাপ এখন পঢ়িম বুলি উলিয়াই লৈছিলো পঢ়া হয়নে। এইখন মই পঢ়ি থকা উপন্যাস। এখন কমপ্লিট হোৱাই নাই এখন আছে। উচ্চাকাংক্ষা।
অঔ, ক'ত পালা।
আনিছিলো ঘৰতে আছিলে।
আগতেতো মই দেখা নাই।
আছে।
অ'
কি কৰিছা?
মই ৰাস্তাত।
অ', ভাত পানী।
ভাত খালো।
কিহে।
ৰঙালাওে মটৰেদি ভাজিছিলে।
উম।
আৰু মাটি মাহৰ দালি বনাইছিলে।
আমাৰ মস্ত এটা আছিলে ৰঙালাও গেলি থাকিলে কালি পেলাই দিলে সেইটোয়ে আছিলে মানে।
অ', লগাইছিলা নে
প্ৰত্যেকবাৰেেই লগাই এইবাৰ মানে কি হ'ল সোনকালে পানী পাই গ'ল যে মাটিডৰাত। গছতে পকিবলৈ নাপালে গছ মৰি গল। গোতো বেছি নহলে, চাৰি পাঁচট মান হল। সেইকেইটা জালিতে আনি আনি খালো হি দুটা পকাইছিলে।
অ'।
এটা সিদিনা খালোঁ, এটা থৈ দিছিলে ডাঙৰটো। সেইটো তিনি কেজি মান আছিলে।
ইমান ডাঙৰ নে?
অ'।
আমাৰ মামাহঁতৰহে কৰে, আমাৰ নকৰে।
উম।
মাটি ৰোৱা কি হ'ল?
আমাৰ কঠীয়া সৰু হৈ আছে।
ইমান দেৰিকে ৰোলে পানী থাকিবগৈ নে?
আমাৰ এইবোৰ বাম মাতি যে
তাকে পানী লাষ্টত যদি নাথাকে।
থাকিবগে, পানী উভৈ নদী হৈ আছে।
সেইফালে কি পানী উভৈ নদী নি
অ'। জুলাই দহ, পোন্ধৰ। অ'।
অথনি লগৰ এটাই ফোন কৰিছিলে বোলে বোকা দিবলৈ বোলে পানীয়েই নাই সিহঁতৰ।
অউ, ক'ত?
এইফালে।
অ'।
জুলাই কি?
মাজৰ পাহে ৰোৱা হ'ব, আধা‌ পা।
ৰোৱনি লগাবা নেকি?
নহয়।
অউ, আপুনি আছেই নহয়।
মই আছোৱে, বেলেগ ৰোৱনী লাগে নে। যাব ঘৰত দুজনী আছোৱেই
মাকেই দিন আজি
চাৰি
ভাত কোনে বনাইছে
ম অ তিনি তিনি তিনিদিন মই বনালো
কাইৰ পৰা মায়ে বনাব নেকি
কাইলৈ মইে বনাম গেছ নাই নহয়
অ গেছৰ হলেহে বন হয়
উ
আহ আকৌ বৰষুণ আহিলেই
পৰীক্ষা চীক্ষা থাকিলে মই কাপোৰ গোহালিত অলপ মেলি থৈছো পিছফালে ভৰালব ব্দাত অলপ মেলি থৈছো
মই ধোৱাই নাই সেইকাৰণে
মোৰ ধুই আদাই মই পৰহি ধুলো অলপ তাৰপিছত কলা পেন্টটো আছিলে সেইটো আজি ধুই দিলো
উ কাপোৰ কেইটামান ধুবলৈ আছে
মনাইায় আৰু ন এ নীলা জীন্স টো আছে সেইটো অকমান লাতেয়া হৈ আছে জীন্স বোৰ বেছিকে ধুবলৈ বেয়া যে থৈ দিছো আৰু দুদিনমান পিন্ধি পেলাইহে ধুম
কাইলেহে হ'ব ইণ্টাৰ্ণশ্বিপ তপা নহয় নহয় আৰু
উম
আকৌ কওঁ বুলি নক'লেই হ'ল
মই বেয়া নাপাওঁ কৰিলে
বেয়া নাপা ন ন
মই বেয়া নাপাওঁ মই বেয়া নাপাওঁ মই বেয়া নাপাওঁ
এনে খোৱাচা তাৰাব আহি
এনেও যাবই লাগিব
কলৈ
মেমক কৈ থোৱয় আছে জুলাই পৰা যাম বুলি
অ কম্পিউটাৰ
আহ
কম্পিউটাৰটো ঠিকেই আছে
মাটি নোোৰোৱালৈকেহে যাব পাৰিম মাটি ৰোৱাৰ পিছত আৰু যাব নোৱাৰোঁ নহয়
তুমি ফোনটো চদায় আনি লোৱাচোন
ওচৰতে থৈছো কাণতে লৈ আছো স্পষ্টকে মই পাতি আছো
হয় নেকি
হয় ৰিপৰ্টটো কম্পিউটাৰতে বনাই দিব লাগিব।
কি হাতে নিলিখা নেকি?
ৰিপ'ৰ্টনো ক'ত হাতে লিখা ল'ব চাগে।
কোনে টাইপ কৰি থাকিব।
ইউ' আপুনি আছে নহয়।
ইহ। মই সেইবোৰ টাইপ কৰি থাকিব নোৱাৰো দেই।
নহ'লে লেপটপটো মোক দিলে, মই টাইপ কৰি দিম।
অ'কে তুমি লেপটপত টাইপ কৰাতকে ফোনত
অ' হ'ব মই ফোনত কৰি পেলাই দি দিম। পিছে হ'বনে? হা। বাটটো নহা হ'ল আকৌ। শুনিছানে? শুনিছানে নাই?